হেল্ল'
হয় শুনি পাইছনে? হেল্ল' হেল্লো' শুনি পাইছেনে?
পছা
অ' মই শুনি পাইছো আপুনি শুনি পালে?
অ' হয়-হয় শুনি পাইছো দিয়াক ত আমি আৰম্ভ কৰো আজি আমাৰ উৎসৱ।
হেল্ল'
আদি কৰি আছিলো হয় অলপমান কিতাপ-চিতাপ আদি এতা কিবা অভিধান লৈ নি বহি আছিলোঁ।
অ-অ-অ,
বাকী আমি উৎসৱৰ-উৎসৱৰ বিষয়ে অলপমান দিচ কাচন কৰিব পাৰোঁনে? এই অভিধান এটা লৈ কিনি ডিক্চনাৰী এটা চাই আছিলে।
অ'
অ', বাকী আমি অলপমান উৎসৱৰ বিষয়ে কথা পাতিব পাৰো এনে।
হয়, হয়, পাৰো, নিশ্চয় পাৰো। উম, কি উৎস উৎসৱৰ কথা পাতিব
উৎসৱতো আমাৰ বহুত থাকে ন, বিহু, বিহু হয় বিহুতো আমাৰ অসমত জাতীয় উৎসৱ হয়। উৎসৱটো বহুত বহুতে থাকে ত' আপোনাৰ, আহ, পূজা বিলাকো এটা এটা উৎসৱ হয়।
আছে, দেৱালী আছে, হয়।
ত' পাই, হলিও আছে। এইবিলাকো উৎসৱ হয়, ধৰা ধৰ্মীয় উৎসৱ হয়, হয়।
কথা অলপ কৈ দিওঁ আপোনাক।
নিশ্চয়, নিশ্চয়, নিশ্চয়।
ত' আমাৰ বিহু তিনিটা বিহু থাকে, হয়নে?
হয়, হয়।
ৰঙালী বিহু, তাৰপিছত কাতি বিহু, ভোগালী বিহু।
হয়।
আ আৰু সেই তিনি তাৰে নামো বেলেগ বেলেগ থাকে, আৰু এটা এটাকৈ আছিল না।
কও। তাৰ পিছ ছত কঙালী বিহুক কাতি বিহু বিহু বুলিও কওঁ, তাৰ পিছত ভোগালী বিহুক মাঘ বিহু বুলিও কও, হয়, আৰু ৰঙালী বিহুটো আমি আমাৰ মানে মষ্ট, বহুত চবতকে ইম্পৰ্টেন্ট ৰঙালী বিহুটোয়ে হয়,
ৰঙালী বিহুত
হয়।
ত' আমাৰ এই বিহুটো, আহ, কৃষি বি িক নহয় জানো?
কি কলে?
আহ আমাৰ এই বিহু যে আছে অসমীয়া মানুহৰ হিয়াৰ আপোন।
হয়।
ত সেইটো আমাৰ কৃষি বিত্তিক নহয় জানো?
হয় হয় বিহুতো কৃষি বি য়ে হয়। উম আমি তাত মানে ভাল ভাল এনেকে খাদ্য খাওঁ পিঠা লাৰু তাৰ পিছত উ তেনেকে আমি উৰুকাও পাতো। টো বিহুৰ আগত হয় নে নাই?
আচ্ছা আহ হেৰি আহ ৰঙালী, ৰঙালী ৰঙালী বিহুটো কে এ কেতিয়া পালন কৰা হয়?
হয় আমি ৰঙালী বিহুতটো এপ্ৰিলৰ মাজত পাতো উ মানে পোন্ধৰ চৈধ্যয় পোন্ধৰ এপ্ৰিলতে হয় আৰু। প্ৰত্যেকবাৰ
অসমীয়া মাহৰ বহাগ মাহত
হয় হয় অসমীয়া মাহৰ বহাগ মাহত প্ৰথম বহাগত আৰু ইংলিছৰ পোন্ধৰ এপ্ৰিলত হয়।
হয়।
অ এইটো একচুৱেলি আমাৰ অসমীয়া নিউ ইয়াৰো হয়।
হয় বঙালী নিউ ইয়া
অসমীয়া নিউ ইয়াৰ আৰু বেংগলী নিউ ইয়াৰো হয়। অ এইটো আমাৰ বহাগত হয়। বহাগী বহাগৰো এটা আৰম্ভণি বুলি ক'ব পাৰি।
হয়, আপোনাৰ ফেভৰেট হৈছে ৰঙালী বিহু। আপুনি মাঘ-মাঘ বিহু, মাঘ বিহুত কেলে ইমান ভাল নোপোৱা?
নাই মাঘ বিহু ভাল পাওঁ। মাঘ বিহুতটো আমি জানুৱাৰীত পালন কৰোঁ।
হয়।
মাঘ বিহুত আমি এনেকে বহুত বিভিন্ন ধৰণৰ খাদ্য বনাও। পিঠা, লাডু। তাৰপিছত পৰম্পৰা আমি পালন কৰো। এ মাঘ বিহুত আমি মেজিও জ্বলাও। হয় নে?
মেজি জুই, হয়, মেজিৰ জুই কুৰা জ্বলিলে কেনে লাগে বাৰু মন বোৰ?
হয় হয়। আৰু কাতি বিহুও আছে। কাতি বিহুত আমি হেৰি উ হেৰি ফিল্ডত আমি হেৰি কৰো ন চেলিব্ৰেট কৰো গোটেইখিনি মিলি কেনে আৰু ঘৰতো আমি চাকি জ্বলাও।
এ মানে আমাৰ আমি ৰোৱা খেতি বোৰ বা শস্যবোৰ হয় আমি ৰোৱা খেতি। খেতি বোৰ শস্যবোৰ জাতে যাতে ভাল হয় তাকে কামনা কৰি ভগৱানৰ ওচৰৰ চাকি জ্বলোৱ, হয় ন? আহ। মাঘ মাঘ বিহুতো আমি এ' এই খেতি চপ পোৱাৰ পিছত
অ খ অ খেতি সেনেকে পোৱাৰ পিছত আমি মানে সেইটো এজ এ থেংক ইউ দিবৰ কাৰণে আমি মানে চেলিব্ৰেট কৰো হয়নে? হয়। হয় হয়। বাকী আপুনি আৰু কি ফেষ্টিভেলৰ কথা ক'ব বিচাৰিছে?
উৎসৱ ফেষ্টিভেলটো আছে ন আমাৰ ধৰ্মীয় ফেষ্টিভেল বিলাকৰ কিছুমান আছে ধ
ফেষ্টিভেল কথা পাতিব বিচাৰিছে নেকি? যোনটো মানে বেলেগ সম্প্ৰদায়ৰ হয়।
বেলেগ সম প্ৰদায় হয় অ'। আমাৰ অসমতো বহুত মানে ত চাপ'জ মই নাজানো ইমানকেই আলি আই লৃগাং বুলি এটা উৎসৱ আছিলে আৰু যদি আপুনি জানা আলি আই লৃগাঙৰ বিষয়ে য'ত মানে মিচিঙৰ মানে প্ৰধান অ' উ উৎসৱ বুলিয়েই কব পাৰি।
সেইটো যোৱা বছৰ আমাক সেই উম ষ্টেট হলিডেও দিয়া হয়। দিয়া হব বুলি জনালে।
হয় হয় ত' আলি আলি আই লৃগাংটো কেতিয়া পালন কৰা হয়? আপুনি জানে নেকি?
অ' মই তেনেকে ইমান ভালকে নাজানো।
আলি আই লৃগাং হয়
কিন্তু উম চাগে ফাগুন মাহতে হয় হয়নে
আহ মে বি হয় চাগে
অহ প্ৰথমৰ ফা ফাগুনৰ প্ৰথমতে হয় চাগে
মোৰ মোৰো ইমান সেইটোৰ বিষয়ে ইমান অভিজ্ঞ তা নাই কাৰণ আমাৰ ওচৰে ওচৰে পাজৰে সেই আলি আই লিগাং উৎসৱ টো পালন কৰা দেখা নাপাও
হয় হয় ঠিকে গৈছে মোৰ মানে মো আমাৰ ওচৰত টো তেনেকুৱা নাই বাট নিউজৰ পৰা বা ইন্টাৰনেটৰ পৰাও আমি গম পাও আৰু সেইটো হয় কেনেকে হেৰি কৰে বাকী আমাৰ হেৰি বড়ো বোৰো বড়ো বোৰৰো ফেষ্টিভেল আছে বৈশা বৈশাগু বুলি অ অ অ
উম উম বহাগ মাহতে হয়
বহা অ', অ' হয় হয়। বহাগতে হয়।
য'ত আমি বিচোৱা বুলিও কওঁ নেকি।
হয়। তেনেকে সেই তেনেকে একেদৰে ৰাভাবোৰৰো ফেষ্টিভেল আছে। মানে, বহাগত কব গ'লে গোটেইখিনি জাতিৰে কিবা এটা এনেকে পালন কৰা হয় আৰু।
হয়।
হয়।
ত' বাকী আপুনি পূজা-পাৰ্বন মানে ধৰ্মীয় ধৰ্মীয় উৎসৱ বিলাক লৈ কিমান সুখী এইতিয়া আমাৰ
ক'ব গলেটো আমি দুৰ্গা পূজাও চেলিব্ৰেট কৰো। অ।
কালী পূজা চেলিব্ৰেট।
কালী পূজ। জা দুৰ্গা পূজা লক্ষ্মী। ক্ষ্মী পূজা। তাৰপিছত। কালী পূজাৰ টাইমত দিৱালীও। চেলিব্ৰেট কৰোঁ একেলগে। দিৱালী হয়। দিৱালীত আমি। সেই যে চাকি। জ্বলাও তাৰপিছত হয়।
আৰু সকলোৰে মংগল কামনা।
হয় হয়।
আমি এ। দুৰ্গাপূ। পূজা উৎসৱত মানে ঐশ্বৰিক অমংগলিক। কাম বোৰ যাতে আমাৰ পৰা।
আঁতৰি যায় অ আমি মা শ মা শক্তি পূজা। কৰোঁ আৰু দুৰ্গা পূজাৰো এনেকে চাৰি দিন থাকে অষ্টমী সপ্তমী অষ্টমী নৱমী দশ। সমি।
এনে এনে দু অ। দূৰ্গাপূজা উৎসৱটো কোনটো ঋতুত হয় জানো শৰৎ নে হেমন্ত।
অ হয় হয় হয়। বাকী আপুনি দুৰ্গা পূজা চেলিব্ৰেট কৰে নহ।
অ। হয় অ। চেলিব্ৰেট কৰোঁ। ত যিহেতু অহ অহ। আমি অকল সেইটোৱে প্ৰাৰ্থনা কৰোঁ দেৱীৰ ওচৰত যাতে অহ অমংগলিক। কাম বোৰ যাতে আঁতৰি য।
যায় সকলো মংগলে থাকে।
সকলে মংগলে কৌশলে থাকে।
অহ অহ।
উ উৎসৱৰ একো এক একো একোটা উৎসৱৰ বহুত ভাল লগা হয় ন?
হয় হয় সেইটো টোয়ে আৰু য়ং জেনেৰেচনৰ সৰু বাচ্ছাবোৰে এনেকে কাপোৰ- চাপোৰ কিনে ফুৰিবলৈ যায়, হয়নে?
হয় হয়
উম তেনেকেই আমি চেলিব্ৰেট কৰি পাও ব কি আপুনি লক্ষ্মী পূজাত কৰেনে?
লক্ষ্মী পূজাত আমি, অহ ঘৰত য এ কি, কি কাৰণত ইমান মোৰ নলেজ নাই দেখিছো মই লক্ষ্মী, লক্ষ্মী পূজা এইটোয় আচ আমি জানো আহ ঘৰত ধন সম্পদ আহে সেইটো সেইটোৰ কাৰণে হয় প্ৰাৰ্থনা কৰা হয়
প্ৰাৰ্থনা কৰো আমি। অ লক্ষ্মীৰ লগতে মা লক্ষ্মীৰ লগত আমি নাৰায়ণকো পূজা কৰো।
হয়
লক্ষ্মী পূজাৰ দিনাখন, আৰু লক্ষী পূজাতটো এনে পূৰ্ণিমা টাইমতে হয় আৰু এই নৱেম্বৰ ছেপ্তেম্বৰ নহলে নবেম্বৰ মাহত পৰে আৰু। হয়।
হয়।
উ